হয় হয় সেই অথনি সেই ফোনটো আহিলে। ফোন অহাৰ কাৰণে মানে আপোনাৰ কথাটো আধৰুৱা হৈ থাকিলে। এই কি বুলি কয়?
এই আজিকালি যদি মই বেংকত মানে এতিয়া আৰু এতিয়া কথা কৈছোঁ। এতি এইকেইদিনতে যদি মই বেংকত একাউণ্ট খুলিবলৈ যাওঁ তেতিয়া গ মানে আগৰ নিচিনা যিটো- সেইটোৱে আছে ন নে কিবা সলনি হৈছে কিবা গম পায় নেকি?
এনেই বেংক ল লৈ আছে কোনটো বেংক কোন বেংকৰ কথা কৈছা?
কোন বেংক মানে মোক মানে এটা একাউণ্ট দৰকাৰ হৈ আছিলে। মই মানে এই যিটো একাউণ্টৰ পৰা কাম কৰি থাকোঁ চলাই থাকো এ সেইটো মানে সেই- কিবা এটা মানে প্ৰব্লেম পাই আছোঁ মই আ মানে এ কি বুলি কয় সেইটো মানে মই বেলেগত মানে কিবা মানে ইউজ কৰিব নোৱাৰোঁ কিছুমান জেগাত সেইটো কাৰণে মই মানে এক্সট্ৰাকেইটা খুলিম বুলি ভাবিছোঁ। সেইটো হিচাপত মানে কিবা কিবা চেঞ্জ হৈছে নেকি বা গম পায় নেকি?
চেঞ্জ মানে বাকী বেংকৰ- উম ধৰা চেঞ্জ হোৱা নাই কিন্তু এছ বি আই অলপ নিয় মটো সলনি হৈছে কিন্তু এতিয়া। মানুহ লগাব নালাগে এজেন্ট লগাব নালাগে বা অহা যোৱা কৰি থাকিব নালাগে। তুমি চিৰিয়েল মানে কি অনলাইন লনল সেই অনলাইনে কম পাৰি তাৰমানে সেইটো চিষ্টেমেটিক মানে এতিয়া অ বেংকত যাবই লাগিব যাবই লাগ। ন যাবই লাগিব উ সেইটো। তাৰপিছতে বাকী বেংকতহে একে আছে আগৰ নিচিনাই-
উম উম উম উম
বাকী বেংক বিলাক এইটোতে বেছি ভিৰ হয় ইউৰিণে জিৰ' বেলেঞ্চত, কিন্তু নোৱাৰে যদি ষ্টুডেন্টক নাইকিয়া হ'ল নাইকিয়া
অ মই আগতে জিৰ বেলেঞ্চতে খুলিছো।
অ নাই এতিয়া নাই নহয় ষ্টুডেন্ট হলে পাৰে নেকি ষ্টুডেন্টৰ কাৰণে আছে বাৰু-
সেইটো নাজানো মানে মই যেতিয়াই খুলিছিলো আৰু আজ বছৰ হ'ল আৰু কিমান বছৰ- হ'ল মোৰে মনত নাইঁ কিন্তু তেতিয়া জিৰ' তেতিয়া ধৰক ষ্টুডেণ্টে আছিলোঁ চাগে জিৰ' বেলেঞ্চত- খুলিছিলো এতিয়াও মানে সেই একাউণ্টত মানে ধৰক যদিও মই মিনিমাম যদি পাঁচশ টকাও থাকে মোৰ মানে তাৰ এক মানে তেনেকুৱা প্ৰব্লেম হোৱা নাই কিছুমানৰ যেনেকৈ ধৰক মিনিমাম পাঁচ হাজাৰ বা পঁচিছশ থাকিব লাগে। এইটোত মানে মোক এইটোত মানে মোৰ পাঁচশ টকা থাকিলেও দুই তিনিমাহ পৰি থাকিলেও মোৰ মানে তাৰ চাজ নাকাটে
দুহেজাৰৰ তলত থাকিলেতো আৰু মানে কাটিয়ে থাকে পইচা।
উম
বেলেঞ্চ এই মানে হেৰি মেইনটেইন নকৰিলে সেইটো কাটেই
উম এছ বি আৰু তেনেকুৱা নেকি কিন্তু মই- ভালে ভালে এছ বি আইত মানে মোৰ আছে- এছ বি আই টো মোৰ মানে কিমানৰ সেইটো মই নাজানো দেই কিন্তু মই যদি বিল- শ বা দুহেজাৰ টকা থাকে কিন্তু মই কটা নাই এতিয়ালৈকে-
আমা কাতে কিন্তু- কাতে আমাৰতো পুৰণা আছিলে তেতিয়া এহেজা নে কি দে- খুলিছিলো হবালা বহুত বছৰীয়া।
উম উম মই সেইটো চাগে দহ বছৰ বেছি বছৰ হোৱা নাই তাৰমানে দহ বছৰমান হ'ল নেকি সেইটো মানে দাদা এ জনে সোমাই পেলাই বেংকত- তেও জব পাইছিলে তাৰপিছত তেও থুৰেদি মানে এইটো সলাই - সলাই লৈছিলো মই সলাই সলাই দিও তেও তেতিয়া আক চখ লাগে নতুন - নতুন বিত কণ খুলিবলৈ - খুলি ললো। হয় তাৰপিছত খুলি লোৱাৰ পিছত যেতিয়া মই মানে সেই চাকৰি এটাও পাইছিলো মানে তেতিয়া বেছিদিন কিন্তু নকৰিলো মই তিনিমাহমান কৰিলো সেইটো কাৰণে মানে এছ বি আই একাউণ্ট লাগে। তাহতৰ হে এছ বি আই একাউণ্টটো খোলালো। খোলা কথা চাকৰিও গ'লেজ বে একাউটটো মানে ইউজক কৰা হ'ল তেনেকৈ পৰি থাকিলে পৰি নৰি পৰি থাকে। থাকিলে থাকিলে তাৰপিছত আকৌ সেই দহ বছৰমানৰ সময়ত মানে আকৌ মোক লগা হ'ল হে এছ বি আই একাউণ্ট। লগা হোৱা কাৰণে মই মে আকৌ নতুন একাউণ্ট খোলাকৈ খোলাককৈ মানে সেইটোৱে ইউজ কৰিব পাৰো নেকি চালো দাদাজনকো সুধিলো কৈছে পাৰিবা কিন্তু সি য'ত খুলিছিলে সেই ব্ৰাঞ্চটোৰ পৰা মানে সি ট্ৰান্সফাৰ পালে। ট্ৰা ফাৰ ললে লৈ পেলাই। সেই ডিষ্ট্ৰিক্টো চেঞ্জ হ'ল মানে মোৰ ডিষ্ট্ৰিকো বেলেগ। সি যত খুলি দিছিল সেইখন ডিষ্ট্ৰিকো বেলেগ। সি য'ত পষ্টিং পালে সেইখন ডিষ্ট্ৰিক্ট ভাল লে মোৰ মানে হাহাক নাই লাগিল সেইখন সময়ত মানে মোৰ ইমাৰজেঞ্চি আৰু দেই সেইখন সমত মান ম একদম ইমাৰজঞ্চি মই আজো বেংক একাউণ্টটো লাগিবৈ মানে, লাগে মানে। এসপ্তাহৰ পিছত। তাৰ পিছত তাক কলো কিবা অপচন আছে যদি মোক দিয়া ঠিক কৰি মোৰ মানে এইটো মোক ইমাৰ্জেঞ্চি লাগেই। তাৰপিছত আৰু সি কলে ৰ'বা মই কেনেকৈ কথা পাতি লও। কথা চথা পাতি পেলাই সি মানে কাহ এটা চিনাকি থাকে নহয়। হেৰি অ বেংকে - বেংকে তাৰপাছত মোক ক'লে তুমি বেংকত যোৱা আমুক লগ ধৰা তেও ঠিক কৰি দিব। সেই তেনেকৈ সেই ল'ৰা জনক লগ কৰিলো লগ কৰাৰ পিছত সেইজননিবা ঠিক কৰি দিলে। কৈছে নাই চৌবিশ ঘন্টাৰ পিছত ঠিক হ'ব নেকি কিবা এটা ক'লে পাহৰিলো তাৰ পিছতে সেই মোৰ সেইটো ঠিক হৈ গ'ল আৰু। অ, আ এতিয়া সেইটো চলি আছে -সেইটো চলি আছে তেতিয়া মানে সেইটো কৰিবোৰ মানে আকৌ এটা দৰকাৰ হৈ আছিলে মানে নতুন একাউণ্ট এটা এতি সেইটোৱে মানে মই ভাবি আছো মানে একো লাভ লা আজিকালি আকৌ ডিজিটেল নেকি সেইটোও আকৌ চিন্তা কৰিছে।
নাই হোৱা কিন্তু মই অলপতে গৈছিলো অলপ তাৰ মানে এবছৰ আগত উ, হেৰি হৈছে বাইদেউৰ একাউণ্ট এটা খুলিবলৈ। সেই তেতিয়া যাবই লাগিব মানুহ যাবই লাগিব। তাতে এইবিলাক হেৰি চেৰি তাতে লয় ন ফটো চটো বিলাক যে।
অ, হয় নেকি সেইটোয়ে কৈছো ডিজিটেল হৈ গল নেকি আধাৰ যেনেকে কৰোতে লাগিছিল ডিজিটেলি। তেনেকে বেংক - বেংক খুলো তো লগা হ'ল ন বায়মেট্ৰিক্স হৈ গ'ল। অ, সেইটোৱে - সেইটোকে মই সুধিব জানিব বিচাৰছো তাৰমানে যাবই লাগিব এনেইাও।
অ, ডিজিটেল হয় মই কি ভাবি ললো আকৌ অ, মানে তুমি ঘৰৰ পৰাই মানে মোবাইলতে কৰিব সাটোকে ধুৰি লৈছো দেখিছানাই ময়ো কিমান মূৰ্খ অ - অ, ডিজিটেল হৈ গল।
দিয়ে আহ ফংখন দেউতাহতে তেনেকে নিদিয়ে এইখিনি এইখিনি চহী কৰা।
অ, নাই - নাই - নাই - নাই। কিন্তু নহয় বেলেগ বেংকত তেনেকুৱাই বেলেগ মানে গোটেই বিলাকৰ ধৰিলে নে নাজানো মই উম, চেন্ট্ৰেলত তেনেকুৱা বৰ্তমান আও।
মানে তেনেকুৱা মানে অ, আগৰ চিষ্টেম সেইটো, বায়মেট্ৰিক হোৱা নাই মানে। অকল এছ বি এ চাগে বায়'মেট্ৰিকছ হৈছে।
এছ বি আই হৈছে আৰু মই হেৰি কথাও নাজানো দেই পি এন বিৰ কথা।
অ- অ। তাকে ইমান গাল বেংক কোনটোতনো খোলো কিনো খোলো। হেল্ল
তাকে চেন্ট্ৰেল বেংকতটো বেয়া নহয় দিয়া সেইটোও হেৰি ভিৰটোও কম
উম আমও মানে সেই জিৰ' একাউণ্টত খুলিব পাৰিলে বেছি ভাল আৰু নহ'লে মিনিমাম যদি পাঁচশ হয়, তেনেকুৱাহে বিচাৰি ফুৰিব কাৰণ এই একাউণ্টছত ধৰক পইচা আহ আজ যি আহিল খৰচ কৰি থৈ দিলো তাৰ পিছত আৰু পিছদিনাখনলৈ নাই আৰু। সেই তেনেকে থাকে না থাকি না থাকিল দুই তিনি মাহ তেনেকে পঢ়িবা, আকৌ আহিলে আকৌ অনলাইন কিবা ল'লো খৰচ কৰিলো গ'ল পইচা উৰি গ'ল সেই তেনেকে নাই পনে জবা নাথাকে যিকেইটা থাকে
নাথাকে নাথাকে। আৰু সেই অনলাইনৰ এপচ বিলাক যদি থাকে আৰু তেতিয়াাহ'লেতো আৰু নাথাকে।
আৰু মানে কি জানে নে এই যে অ সেইটোয়ে তাৰমানে সেই পূজা হওক জ বিশেষকৈ দুৰ্গা পূজাৰ সময়ত আমাজনত মানে বহুত বেছি অফাৰ দিয়ে
বহুত দিয়ে কালি পূজা আৰু দূৰ্গা পূজাৰ ওচৰত যে ইতে বিগ বি কি বিগ বিগ বিলিয়নছ ডে নে কি
অ বিন বিলণ্টো ফ্লিপকাৰ্টৰ হ'বলৈ আমাজনো কি আছিল ময় পাহৰিলোঁ
উম আমাৰজন আছিল নেকি মোৰ ম
অ তেনেকোৱা কিবা এটা হ'ব এণ্ড অফ চিজন চ কিবা এনেকোৱা টাই কিবা এটা থাকে আৰু এই কিন্তু দেৱালীতকে দুৰ্গা পূজাটোত বহুত বেছি অফাৰ দিয়ে মই সেই বহুত বছৰ মানে সেই বেচে বিলাক ধৰক পোন্ধৰ শ এনেকোৱা সেইবিলাক এক ছশ সাতশ এনেকোৱাত
মোৰ মোবাইলটো তেতিয়াই লোৱাটো
অ সেই তেনেকুৱাতে বহুত বেছি অফাৰ দিয়ে মানে ফিফটি পাৰ্চেন্ট মান অফাৰে পাই যাওঁ মই মানে সেইকেইটালে সেইকেটালে ৰখো সেই আকৌ হিচাপ কৰি তাৰপিছতে আৰু আকৌ যেতিয়া দৰকাৰ হ'ব তেয়া তেতিয়াকৌ একাউণ্টত পইচাই নাথাকে
অ আমাৰ আমাৰ লৰাটো সিও ৰৈ থাকে সেইটো দিনলৈ
ন মানে বহুত অ আপুনি ভাবি মানে ল'বলগীয়া বস্তু কেইটা মানে যদি অনলাইন ল'ম বুলি ভাবে সেই ইটা দিনত ৰখি থকাতটো বেছি ভাল মানে এনেইটো ডাবল ডাবল দাম কি সেইক সেইকেইিন মানে বহুত মানে কমত পোৱা যায়
বহুত হে হয় আকৌ
অঁ মই তাত ট্ৰলি লৈছিলোঁ ট্ৰলী লৈছিলো যিটো দাম আছিলে সাত হাজাৰ নে আঠ হাজাৰ মই পঁচিছশ টকাত লৈছোঁ চাফাৰী
আচ্ছা চাফাৰী চাফাৰীতটো ভালেই আমাৰ ইও লৈছে অলপতে আকৌ এটা বোলে এ এনেকে হেৰি পাই বোলে স চব এনেও হেৰিয়ে লয় বাৰু ওলাহিয়ে অ উম উম উম উম
এইটো ডাঙৰৰে লৈছিলো তাকে মইছো আকৌ সৰু এ এটা দৰকাৰ হৈ আছিলে মানে এ সৰু এটা বোলে এনেই কিনাতকে সেই অফাৰলে পিঠা ক তেতিয়া সেইখিনি ততিয়ে কিনিম তেতিয়া বহুত ভালো হয় মানে দুজন মানুহৰ কাৰণে বা অ অকমান ইপিন সিপিন যাবলৈ অ অ সেইটোয় মানে যিকেইটা আছে বেছিয় ডাঙৰ যিকেইটা আছে বেছি সৰু মাজ চাইজ ন মানে
হয় দিয়া মানুহৰ প্ৰয়োজনৰ শেষ নাই ন মানুহৰ
তাকে মই ভাবোঁ ইমানো মানে আমাৰ নিডছবিলাক বহুত বেছি মানে। দেখিলেই লাগে জানো জানো সেইটো জানি শুনিও
অ ন এটা পূৰণ কৰিবা তাৰপিছত তুমি ভাবিবা ধৰা নিজে মনতে ভাবা এইটো লৈ আৰু অলপ দিন একো নলও দেই। এই বিলাক বাৰু নাভাবো অলপ দিনলৈ কিন্তু নহয়। তুমি চাবা তোমাৰ মানে এনেকোৱা প্ৰয়োজনীয়তা আহি যায় যে ই নাই টো নলে নহ'বই মানে গম পাইছে নে? সেইয়া।
আৰু মানে কিছুমান বস্তু এনেই কিনা নিছিল হয়। মই মানে ভাবো কিনি পেলাই এইটো ললো হয় মানে থম ক'ত সেইটো। এহ এনেকে পৰি আছে কিছুমান বস্তু কিন্তু সেইয়ে আৰু। ‌ দেখ খিলেই লাগে মানে সেইটোৱে হৈ আছে।
আমাৰ মাইকী মানুহ বিলাকৰ সেইতো এটা হেৰিও আছে যেনিবা।
অ' সেইটো এটা স্বভাবে। দেখে আৰু লাগে। মই যিমান ‌যি এআ একচুৱেলি কি জানে নে মই এতিয়া মন কৰিছো মানে ঘৰৰ ভিতৰতে যদি থাকে আপুনি ব্যস্ত হৈ থাকে সেইবিলাক মানে মাইণ্ডত নাহেই কিন্তু যে তিয়া আপুনি ওলাই যাব বা মোবাইলটো খুচুৰিলে, ৰিলচ চালে বা এনেকে এডভাৰ্টাইজ চালে কিন্তু তেতিয়া আপোনাক সেই বস্তুটো প্ৰয়োজন হৈ যায়।
প্ৰয়োজন হৈ যায় আৰু ওলাই গ'লে বিশেষকৈ
অ' অ', বোলে মই - মই তাকে ওলাই গলে ভাবো মই ইমান মানে আউটডেটেড হৈ আছো নিজকে নিজকে লাগে মানে মই বোলো ভিতৰত সোমাই সোমাই মানে আউট ডেটেড হৈয়ে আছো বা এইবিলাকো দেখোন কোনবা বেলেগ জেগাত পালেগে অ'।
তেনেকুৱা ভাব, আছে।
এ তাকে মানে বস্তু কালেক্ট কৰোহে কৰোঁ কিন্তু ওলাই যোৱা সময়ত কিন্তু সেই নিজকে কিবা পূৰা‌ ঢেক কেৰী যেনে লাগে।
নাই দিয়া নহয় বাৰু। সেইটো ভাবা যায় আৰু এনেও অ নিজক এনেও অলপ
কেতিয়াও নহয় নিজক লৈ ছেটিচফেকচন নাই নিজক লৈ। উম।
আৰু চাগে কি জানা মই কোনে তেনেকে ভাবে বুলি ভাবো মই যিবিলাক মানুহে ধৰা ভাবে যে মই আ বেলেগতকৈ অলপ আলগ হওঁ মানে বেলেগ হও, সেইবিলাকে সেইটো বেছি বেছি ভাবে নেকি চাগে মই নিজৰ ক্ষেত্ৰতে পাইছো মানে এইটো কথা।
নহয় মই মানে কি হয় কেতিয়াবা ধৰক ওলাই গ'লোঁ নহয় এনেই ধৰক ঘৰত থাকিলে বস্তুবিলাক চব কালেক্টত কালেক্ট থাকে। কে দেই। মানে ধৰক কাণফুলি হওক তাৰ লগত মেচিং খাৰু ডিঙি চেইন কিবা কিবি চব থাকিব আঙৈ - আঙুঠিলৈকে ভৰি আছে। কিন্তু যেতিয়া মই ওলাই বাহিৰত যাওঁ তাৰপিছত মোৰ ৰাস্তাত মনত পৰে মই দেখোন একোৱেই পিন্ধা নাই।
মই সেই সময়ত মাইণ্ডতে নাহে ওলাই যোৱা সময়ত না কাণত কিবা থাকে না ডিঙিত থাকে। তাকে মই ভাবো সেইসোপা কালেকচন কৰি কৰি মই ৰাখিছো কি কৰিবলৈ পইচা গাল সোমোৱাই সোমোৱাই।
টা ডাব্বা অকল মানে দে খিল আপুনি মানে সময়ে সময় কি কৰিবলৈ সাজি দুটা দাম্বা আছে ডাঙৰ ডাঙৰ মানে কাণফুলি ভৰ্তি কালেকচন চব কিন্তু লগা সময়ত এটাৰ লগত এটাও মেচ নহয়